নমস্কাৰ নমস্কাৰ গ্ৰহণ কৰিব
অহ এই এই এই এই বস্তু তোৰ তোৰ সেই তোক অসমীয়া শিকিব ভাল হৈছি
অ অহ অহ
আ
কিন্তু হ'লেও মানে মাথাটো ঘূৰি থাকে।
অহ', মা ', নমস্কাৰ গ্ৰহণ কৰিব আজি সন্ধিয়াৰ বাতৰিত মই কবলৈ ওলাইছো যে। বাকী এনে ক।
নমস্কাৰ গ্ৰহণ কৰিব। আজি সন্ধিয়াৰ বতৰত আমিৰ। এ চাবি মই তোক কম। নমস্কাৰ গ্ৰহণ কৰিব আজি সন্ধিয়াৰ বাতৰিত আ', আহ', ভালকে - ভালকে - ভালকে ৰিটেক এ নমস্কাৰ গ্ৰহণ কৰিব আজিৰ সন্ধিয়াৰ বাতৰিত মই আপোনালোকক জনাব ওলাইছো যে অহ ', এ এ শুনি থা শুনবিনে?
ক আয় যাইও ঠিক আছে ক।
নমস্কাৰ গ্ৰহণ কৰিব আজি আজি সন্ধিয়াৰ বাতৰিত মই আপোনালোকৰ আগত স্বাগতম জনাইছো। চ অহ ', আজি মই আপোনালোকৰ আগত স্বাগতম জনালো। অমুক -অমুক নামেৰে তাৰ পিছত আৰু এনেকে কয় ৰ। কি বুলি কয়। আজি অমুক জোগাত আহ', কি বুলি কয় এটা লৰাৰ হত্যা হল যোনটো লৰাই কিজানি এ যোনটো লৰাৰ দের বছৰ আছিল তেওঁ তাৰ পিতৃ আৰু মাতৃয়ে হত্যা কৰি পেলালে।
পেলাই দিলে ব্ৰহ নদীৰ পানীত।
অহ ', নহয় ব সঁচাকে কচ্ছি। দেৰ- দেৰ বছদিয়া। ল'ৰা এ তাক মানে চিগাৰেট জ্বলে গাত সেই কৰি দিয় হাতখন মানে হাতখন ভাঙি পেলাইছে। মানে যোনটো সেই আছিল যোনটো গিৰকটো আছিল মানে। গিৰিয়সটো আছিল গিৰিহকটো মানে চ সেই কৰি মানে ফাচি দি কিনে মৰছেি। মৰা পিছত যোনটো মানে ভাল পোৱা ল'ৰা। ভাল পোৱা ল'ৰাটোৰ লগত মানে মিলি কিনে সেই লৰা যোনটো মানে জন্ম দিয়া ল'ৰাটো নিজৰ ল'ৰাটো সিয়াক মানে এ কি বুলি কয় এই। তো মানে তৰ পাই- তৰ পাই কিনে মাৰি পেলাইচি।
কে - কি কেনে ৰখুৱে তাই নিজে হেৰি কৰিছে নিজে তাই জন্ম দিছ দ নিজে মাৰি পেলচ কেনেকুৱা মা
আৰু যেতিয়া মানে ল'ৰাটো মৰে লৰাটো মৰাৰ পিছত কি কয় এই ভালে হ'ল দে মৰি থাকিল
যিয়ে
ভাবচোন সেই দেেৰ বছৰীয়া ল'ৰাটো মানে কি হৈছে মাক কৰ'বাত গেছিল যে যাওঁতে যোনটো মানে ভাল পোৱা ল'ৰাটো সেই ল'ৰাটো মানে তৰপাই তৰপাই কিনে মানে মাৰি পেলা সেই সাপাই মানে সহ্য় কৰিবা নোলা নৰাৰ পিছত মানে সি মানে ানে মৰি থাকিল পিছত লাষ্টত
এইব অা
যি দুতুৱা মাকটো দুটই ন দাঁতকেইটা বাহিৰ তুলি নাপায় আকৌ ত কছে কি মৰম লগাগাত থপক
ত এইগিলা অ ভ বাদ দি মানে খচ মাত দি বছে য ন
সঁচা দে আৰে তই তোৰ জন্ম দিছা তই কি
ৰ বুজি আছ নে
অ অ অ বুজিছো দে মানে তই জন্ম দি তই পুহিবা নোৱাৰ তই আশ্ৰমত থৈ দিল
অ আশ্ৰমত থৈ দি ন
কিমান সেনেকা মানুহ চলি পুলি নোহোৱাকে সেনেকা আছে এডপট কৰিব চাই আছে ত সিহঁতক দি দি
আহ
নাই জন্ম দিবা যায় মাৰি পেলাই পঢ়িবাও নদ
উম কি যি হ'ব মানে সমাজ খনৰ
আৰু এটা আৰু এটা এটা নিউজ আছিল ন কোনোবা মানে এই বাহিৰত দে জোগাত আজি ল'ৰা সৰু ল'ৰা তাক যি আফালে আফালে মাৰিছিল
অ উম এই বাতৰিটো শুনা যেন পাইছো মই শুনা যেন পাইছো কিন্তু বাতৰিটো দেখিছ তই দেখছ ক'ত
নহয় নহয় মোবাইল সেইতিয়া যন্ত্ৰতে দেখাছিল
অ মই সেইটো দেখা নাই ম শো মই এনে বাতৰি চাতৰি শুনা পাও যদি শুনাহে পাওঁ নাচাও মই
যি বেয়াকে মাৰছি ভাপ কেইটা আঠ বাৰ আফেলাইছি
অ এই
আঠ মাহি, আঠ মাহি, আঠ মাহিয়া না, আঠ মাহিয়া না কিমান, এ 'মোটামুটি সিমানে দে আঠমহীয়া- আঠমহীয়া ভাবচোন তই কিমান সৰু হব?
সেয়েটো।
আৰু যেতিয়া মৰি, মৰচি মৰাছো গলটো লটকি আছে। মানে গলটোৰেই হে, ভাৰি থাকে না চলি বিলাকৰ অলপ হলেও থাকে না,
এ', - এ ', নকবি -নকবি এ ', নকবি বহুত বেয়া লাগিছে শুনি নকবি- নকবি। নকবি।
মাকতুই জেনেকা কান্দচি। যিও,
শুনিয়ে বেয়া লাগে ন',?
কবা আৰ বেয়া লাগে মোৰ যিনেকুৱা লাগছে আৰু মানে ডাইৰেক্ট সেইত মানে বস্তুতটো আহি গেচি নে তাৰে য'ত মানে মানুহগিলা থাকে, য'ত মানে মাৰচি তাৰে ৰাস্তাৰ ওপৰত মানে সেই লাগা আছিল, তাতে মানে বস্তুটো মানে বন্ধ হৈ গেছি, বুজচনে?
বুুজচো।
যন্ত্ৰটো,
অহ,
যন্ত্ৰটো মানে ৰাস্তাতে ওপৰত লাগাও আছিল। হ'লি তাতে বস্তুটো আহি গেচি। কাবাৰ ঘৰৰ নেকি ৰাস্তাতে থাকে, তাতে মানে ত' পিছত আৰু সেই সাংবাদিক, যদি সাংবাদী বোৰে মানে চালা আৰু,
অহ,
পিছত সেই কৰচি তাক ভৰিত, ভৰিত গুলিয়াইছি মানে দৌৰব ন়ৰাকে।
অহ,
তাৰপিছত কিবা হ'ল ইতা নাজ,
উম, হয়তো সেই, থৈ দিছে নেকি কাৰাগাৰত।
নাজানো ফাঁচি -চাচি দিলে ভালেই,
অহ, কাৰাগৰ মানে কি জানানে আহ - আহ,
যাই দে,
আহ,
অ ', হলি মহিলা পাৰ্টি থাকব লাগিছিল।
অহ, 'আমি থাকব লাগছিল।
সে আমাৰ -আমাৰ এইটো বয়সৰ মানে আমাৰ কালৰ আৰু,
উহ,
বৰগে জয়দেজি যায় সেইটো কালৰ মানে ল'ৰা ছোৱালীবোৰে পাব লাগিছিল
আহ
এনেুৱাত দি
ন দিল হ উম আজি আজি বোগা মূলা উ
অ
আহ গাহৰি নাটক
অঁ
ভ ভয় খুৱাই দিছে মানে মানে মানে পখি গৈছ ই মানে মানে পখি গুজিছে মানে এ আমাৰ আমাৰ যে সংগঠনটোৰ এটা হেই সদস্য় এ ত চ নি প অ নতুন সদস্য নহয় ৰ পুৰণ সদস্য মাজে মাজে উ ওলে ওলে যায়
অ অ অ অ গম পাতি অ গম পা শতি দে কোনটোো চচ্মা বিনা
উম চ এ আহ
অ কলা চুষম হে সেই চশমা বিিন্ধ দেিয় গোল চশমা আহ গোলা ক আহ
অ গোলাকী বতল মিলি মে ইমানো মানে যাওঁ যা যাওঁ যাওঁ যাওঁ যাওঁ কৰি আছিল মানে মানে সেইটোতো যায় এইটোতো যায় মানে দেটাাতে যায়
যাবা দ তা তাক একালে যাবা দিয় হে
তোমোৰো উৎচ খ মানে তাইকো তাইকো নেদেই নিজৰ সেই অ ঘৰৰ পাই কি তাইক নিদিলেও তাই মানে অ'টোও যাও ততো যাাম মই ভালকে বুজাইছো দেই আমাৰ বগা মই বুজাইছো বগা বুজাই কিনে অ বুজাই কিনে কৈছো মই তাৰ পিছত আৰু আমাৰ কাতি মাহৰ কুকুৰটোও বুজাইছে আৰু আৰু সেনেককাা মানে বুজাইছে গমবাই গমবাই একেলে একেলকে ত তাৰ কি ত আৰু কথা শুনে নে অলপ হ মানে সেই আৰু তোক কি কয় উম কথা এটা শুন ন সেইটো মানে কৈছে যে এতিয়া আমাৰ কাৰোে মিলি অহা নাই তাৰিখ মিলি অহা নাই কাৰোবাৰ মিলে কাৰোবাৰ নিমিলে কাৰোবাৰ মিলে কাৰোবাৰ নিমিলে সেনেককাে মানে মিলিয়ে হা নাই টো কাৰণে লাষ্টত আৰু এ শেষত হে গৈছে কি কয় এইটো
সেই গেল
গল
অ তাক বুজাইছো দে আকৌ
শেষত আৰু এ কি ক কৈছে আৰু যে আমি আমাৰ আৌ মিলি অহা নাই ন চ যদি যাও কাৰোবাৰ কিবা বেয়া হব খানা বুলি ডাইৰেক্ কৈ দিছে কই যিয়াৰ লগে ভয় হমে গৈছিলি আ আমি গলে আমাৰ কোনোবা এটা সদস্য় আৰু কিবা এটা হবই জাননা শুনা কথা কাৰণ আমাৰ এইটো মিলি অহা নাই
ঠিকে আছে, সেনেকা কোৱাই।
কোৱালগে, লগে ভয় সোমাই গেল, ভয় সোমাই যায় কিনে লাষ্টত, একেই হৈ থাকিল আৰু।
ঠিকে আছে, সেনেকে কোৱাই। ভালে কৰচি, তে এতিয়া আমাৰ টেনচন নাই, দে খানাটো খাম।
তে কি জানে নে? আমাৰ এ ছেকেণ্ডটো, দ্বিতীয়টো হেই নাছিল। মহাবিদ্যালয়, অ দীয়টো মহাবিদ্যালয় থাকিলে, আমিটো এতিয়া ক্ষতিও কৰবা নোৱাৰো। যিহেতু আমি, ইমান খিনি মেহটি দিছো। পইচা, চইচা দি, দিছি। হা, আ, ক্ষতিটো গল, আৰু আছে। চাৰে তিন দিবা।
সেইেতো।
আমিতো ক্ষতিতটো কৰিব নোৱাৰো, আমি নকৰোও ক্ষতি। এনে, সিহঁতে কৰলি বুলি, আমি কিয় ক্ষতি কৰিম। সেইটো কাৰানে, মোৰ মতে কি আমাৰ একদম ধুনীয়াকে, পৰি সেই পৰীক্ষা, চৰীক্ষা যাই লক। তাৰপিছত, আমি হেই কৰিম। মানে যি, এক মাহ মাজত পাওঁ, সেই মাহতটো ঘৰত নাথাকো। নোৱাৰো। নাই, কমে তিনিটা, মান ৰাতি ঘৰত। তাকে
অ, হব দে।
সেইটো ভাবছো। তেতিয়ানটো, কোনো একো কবাও নোৱাৰে, ঘৰৰ সদস্য। তাতেও কোনেও, একো কব নৰে। উম।
সেইটোৱে কৰিম দে।
অ, হ'ল।
অ, হ'ল ৰ, মই আৰু একবাৰ তোক কৰি, আছো।
অ, দে কৰ।
আ